হেল্ল', অ' শুন শুনিছেনে? অ', মই অলপ আ বাহিৰত ফুৰিবলৈ আহিছিলোঁ।
অ', হয় নেকি, কত ফুৰিব গৈছা?
এ, অলপ ৰাস্তা মানে অলপ ঘূৰি আছো, এফাল সিফাল কৰি আছো।
অ', হয় নেকি ভাত খালানে?
অ', ভাত খালো।
অ', হয় নেকি, তোমাৰ ফালে মানে মানে ৰাচ টাত আছা ফুৰি আছা মানে কি, গাড়ী চাড়ী আছেনে, এনে আৰু খালী ৰাস্তা আৰু গাড়ী চাড়ী নাই।
এ, এটা দুটা গাড়ী কেতিয়াবা আহে আৰু, তেনেকুৱা নাহে আৰু কেতিয়াবা কেত তিয়াবা অ', সেনেকুৱা উ।
এ, ৰাস্তাটো এনেই খোজ কাঢ়িলে অলপ ভয়ে লাগে, আজিকালি ইমান যে গাড়ী হৈছে। তোৱে ৰাস্তাত এনেই খোজ কাঢ়িলেতো গাড়ী চাৰিয়ে মানে নাচায়ৱ, সেই কৰি দিয়ে যে সেইকাৰণে আজিকালি ভয়ে লাগে ৰাস্তাত খোজকাঢ়িব, এনে খোজ কাঢ়িবলৈ নোৱাৰিয়ে। তোমাৰ এনে এনেই যেনিবা খালী ৰাচ তা থাকিলে সেই সেইবিলাকত মানে তুমি বাইক বিলাকে চাবাচোন, ঘৰত তে বাইক কেনেকুৱা চলায়। হে তোমাৰ স্পীডত চলাই কিছুমানে বাইকটো বহুত স্পীডত চলাই। খালী ৰচ ৰাস্তা দেখা পালেতো আৰু স্পীড অ', হয়।
হুৰ হুৰাইকে যায় অ', হয়।
হয়, আৰু তোমাৰ সেই যে বাইকত এটা কিবা এই চাইলেঞ্চাৰটো সেইটো কৰি দিয়ে ন?
উ, উ, মডিফাই কৰিকে তোমাৰ ঘাং ঘাং কে চাউন্ড ওলায়। ইমান জোৰ জোৰকে চাউণ্ড ওলায়, বাপৰে বাপ বৰ চাউণ্ড পলিউচন কৰে ইমান বেয়া লাগে।
উ।
কিনো কিনো ভাল লাগে? কিনো যে ভাল লাগে, ইমান চাউণ্ড ওলাইগে।
তাকে, উ।
সেইকাৰণে ত, সেইটো মানে চাউণ্ড বিলাক মানে শুনি মই হে তোমাৰ কালি গৈছি ছিলো এ, মানে। অলপ এ গনেশগুৰিলৈৈ গৈছিলো তাতে মানে কি হ'ল মানে এটা ল'ৰাই ইমান জোৰ কে এনেকুৱা বাইক চলাই গৈছে ন, মানে জোৰকে ইমান মাত দেখি কিনে মানুহৰ মানে সে হৈ যায় ন? এইটো পুলিচে নধৰে নেকি সিহঁতক।
উ, ধৰিলেতো হা দচ হাজাৰ মান ফাইন কাটে।
অ', হয় নেকি। মানে ধৰিলে মানে ফাইন কাট টে এনেই মানে তোমাৰ যে কেমেৰাত যে কেপ্চাৰ হয় যে, ৰাস্তাই ৰাস্তাই যে কেম লগাইছে, সেবোৰত মানে কেপচাৰ নহয় নেকি সিহঁতৰ যেনে তোমাৰ কিছুমানে হেলমেট নিপিন্ধিলে সিহঁতৰতো কেপ্চাৰ হয়, মানে যোনে যে স্পিডত চলাই, সিহতৰ নহয় নেকি?
হয় তোমাৰ, তাতেও হয়।
অ', সিহঁতে এনেকুৱা কৰিও কাটে চাগে, কিবা সেই ফাইন।
দিনত তোমাৰ দিনত একবাৰে ফাইন কাটিব পাৰি এটা গাড়ীত।
অ', অ', হয় নেকি?
উম, এটা গাড়ীত, এটা গা গাড়ী দিনত একবাৰেই ফাইন হয়। সেনোকুৱাকে চিষ্টেমটো।
অ'।
আৰু তাৰ পিছত অভাৰ স্পীডৰ ফাইন কাটে
অ', অভাৰ স্পিডটো ফাইন‌ কাটে ন?
উম', অভাৰ স্পিডৰ তোমাৰ থাউজেন কে কাটে আৰু দুইজনৰ হেলমেট নাথাকিলে। টু থাউজেন এজনৰ হেলমেট এনেকোৱাকে আছে, আৰু আৰু চাউন পলিছ হ'লে বেছিকে মানে গাড়ীটো চিজ কৰি দিব পাৰে। চিজ কৰি দিব মানে তোম তোমাৰ ইঞ্জিনটো সেইটো কৰি দিব আৰু সেইটো গাড়ী মানে চৰকাৰৰ হৈ যাব। উম', হম, ফেলাই থৈ দিয়ে গাড়ীটো চলাব নিদিয়ে।
অ', অ, হয়। নেকি? অ, লৈ যায় কি না সেই তোমাৰ এনে পেলাই থৈ দিম এনেকুৱ মোৰ বহুত গাড়ীবোৰ দেখ দেখা পাইছো। মই ৰাস্তাত এনে মানে হে কৰা ত সেইবিলাক চাগে কিবা চিজিল হোৱা গাড়ীবোৰ হয় ন?
উম', কোনোবা এক্সিডেণ্ট হোৱা কোনোবা তোমাৰ এৰ কাগজ পাতি নথকা গাড়ী এনে চলাই থকা আনো একো কোনো নাই। যদি সেইটো গাড়ীৰ মালিক চালিক নোওলায় সেইকাৰণে এইটো গাড়ী ধৰে। আজিৰ পিছত কোনোবা গাড়ীৰ এই চাউন্ড পলিউচন হয় আৰু কোনোবাৰ গাড়ী বহুত পুৰণা হৈ যায়। পোনড্ৰ বছৰ থাকে ন গাডীৰ লিমিট
হয়। হয়। হয়। অ, সেনেকুৱা মানে এনে পেলাই। থৈ দিয়া আৰু ৰাস্তাত ন?
ৰাস্তাত নথয়। সিহঁতে মানে এইটো তেহঁতৰ অফিচৰ বাহিৰতে এনে পেলাই থৈ দিয়ে আৰু ডেনত দিদিয়ে বাছত যাইকে ডেনত লৈ যায়।
টো মানে সেই কত কি কৰে? আকৌ
দেইনত লই যায়গে নতুন পাৰ্টস বোৰ বনাই আকৌ গাড়ীৰে পাৰ্টছ বনাই। সেইটো উম,
তাকেতো বহুত এ, তোমাৰ বহুত গাড়ীও হৈ আছে ন। আজিকালি বহুত গাড়ী হৈছে। বহুত মানে যাকে তাকে আৰু গাড়ীটো ল'ব দিছে আৰু সেইকাৰণে চবৰে আজিকালি হেই কৰি দিলে ন।
অ', গাড়ী আজিকালি যোনেও ল'ব পাৰে হয়। সেইটোতো হয়। যোনেও ল'ব পাৰে আজিকালি গাড়ী।
উম', উম,
গাড়ী মানে আজিকালি অ', কোনোৱে ল'ব পাৰে আজিকালি ইমান নাই। সেইটো নাই। আগতে নোৱাৰিছিলে। এতিয়া ও যিকোনো জিকোনো মানুহে ল'ব পাৰে মানে যিৰ' পাৰ্চন্ট ডাউনেমেন্ট টত দি দিয়ে। সেইকাৰণে এনে তোমাৰ লগত গাড়ী চাৰি আছে নে? তোমাৰ নিজৰ গাড়ী আছে নে?
নিজৰ গাড়ীটো আমাৰ আছে। এটা স্কুটি আছে। অকল
হয় নেকি? অ, স্কুটি তুমি চলোৱা নে? উম', মোৰো আছে। এখন ইস্কুটি আছে।
ইস্কুটি চলাও মই এ মই কেতিয়াবা কলেজলৈ যাও ন তেতিয়া চলাও। উম,
অ', ইস্কুটি স্কুটিও চলাও বাইকো চলাও বাইক আছিলে। আগত তেতিয়া বৰ্তমান নাই বাইক। টো বিক্ৰী কৰি দিলো। স্কুটি আছে।
অঁ হয় নেকি? মানে বাইকটো, মানে অ এনেই তুমি বাইকতটো, চলাইছিলা আগতে এতিয়া তাৰ পিছত ইস্কুটি চলাব মানে ইস্কুতি চলাইছা কিবা বেলেগ এনেকুৱা নালাগে নেকি?
অলপ মানে এ ছোৱালী, মানুহ বহা নিচিনা। নালাগে আৰু তেনেকুৱা একো প্ৰব্লেম নহয়। মানে, হেণ্ন্দেল, চেণ্ডেল, ধৰোতে অলপ ইমান কমফৰ্ট নহয়,। যেনেকুৱা বাইক চলাওতে কমফৰ্ট হয়!
হয়, হয়, মানে বেছিতো লৰা মানুহেৰে, বাইক কি? লয় ন' সিহঁততো বাইকে ফেভৰেট হয়, আৰু
আৰু, তোমাৰ স্কুটিটো, বেছি ভাল যে, যিহেতু তোমাৰ কাম চামৰ কাৰণে, আগত বস্তু বস্ত ৰাখিব পাৰি, আগত বস্তু সটো ৰাখিকে মানে, কাম- চাম কৰিব পাৰি, ঘৰৰ বস্তুবোৰ আগত ৰাখিব পাৰি বাইক হ'লে মানে, হেণ্ডেলৰ তাতেই, ল'ব লাগিব দিগদ দিগদাৰ হয়, অলপ! আৰু বস্তু বস্তু, চস্তু, আনিবৰ কাৰণে হ'লে, স্কুটি বেষ্ট
অ, অ, হয়, হয়, মানে দুটা দুটা, থাক থাকিব লাগে আৰু, এনে ফুৰিব- চুৰিব, যোৱাৰ কাৰণে, বাইকটো ভাল হয় মই, মই স্কুটি সিমান, ভাল নালাগে, ফুৰিব যোৱাটো
হয়, হয়,
আৰু তোমাৰ, এনেই মানে, দুটাত থাকিব লাগে, তোমাৰ এটা স্কুটি, আৰু এটা বাইকটো, থাকিব লাগে ন'
উ হয়, দুটা থাকিব লাগে, কিন্তু ইমান ৰিচো নহয়! যিহেতু দুটা দুটা, তিনিটা, ৰাখিব পাৰিম আজিকালি মানে মানুহবোৰক বহুত থাকে, কাৰ থাকে, চাৰি পাঁচটা, কাৰ থাকে তাৰ পিছত, বাছ থাকে, বহুত! মানে মানুহবোৰৰ সম্পটি জাকা মানুহবোৰৰ মানে, চাৰি পাঁচটা গাড়ী এনে লৈ আহে, আমাৰ তাৰ আৰু তেনেকুৱা নাই, অ' তোমাৰ গাড়ী, চা়ৰি লবলৈ ইচ্ছা আছে নে?
গাড়ী চ়াৰি ল'বৰ ইচ্ছাতটো, মোৰ মানে, সেনেকুৱা এতিয়াতো নাই আৰু বাৰু, মানে পিছত ল'ম, ছাগে
হয় নেকি? অ ফেমিলিৰ লগত ঘুৰিব কাৰণে, গাড়ী, ভাল ন, তোমাৰ গাড়ী বাইক ইস্কুতি বুলি, ফেমিলিৰ লগত কেনেকৈ? গুৰিবি
তোমাৰ, সেই ফুৰিব, ফুৰিব যোৱাতো, তোমাৰ সেই গাড়ীয়ে ভাল হয়, কিন্তু অ' তোমাৰ, স্কুটিতো যাব নোৱাৰি! দুজন মানুহে যাব। পাৰি ফেমিলি থকাতো, মানুহ উঁ সেইটো কাৰণেতো তোমাৰ, কাৰ তো থাকিবই লাগে।
উম' কাৰতো থাকিবই লাগে, কাৰ থাকিলেহে, যাব পাৰি নাক নহলে নোৱাৰি, কাৰটো লাগে মানে, ফেমিলিৰ লগত, আৰু আজিকালি গাড়ীৰো, ইমান অসুবিধা নাই নহয়, তোমাৰ ৰেপিডটো, আছে। উবেৰ আছে কাৰ আহি যায় নহয়, বুকিং, কৰাৰ লগে -লগে, ইমান আগৰ নিচিনা
হয়, অ' আজিকালি মানে, মানুহে গাড়ী, নিকিনিলেও হ'ব মানে তোমাৰ আজিকালি যেনেকুৱা, অটো', ৰেপিডো, সেইবোৰে তোমাৰ নিজৰ পাৰ্চনেল, গাড়ীৰ, নিচিনা, হৈ যায়। তুমি বুক কৰিলে, আৰু তুমি য'তও, লৈ যাব পাৰা।
তাত লৈ যাব পাৰি, হয়।
হয়, এনেকুৱা আজিকালি মানে, আজিকালি মানুহে মানে গাড়ী নিকিনেও! মানে বহুতে কিনে, তোমাৰ যেনেকুৱা!
অ',
আৰু বহুতেতো গৰীব মানুহ বিলাকে নিকিনে, আৰু সেনেকুৱাই আৰু, তোমাৰ ৰেপিডো হেৰি কৰি যায়।
অ', সেইবোৰোতো ভাল, তোমাৰ সুবিধা আছে, ন তোমাৰ। খালি গাড়ীটো কিনিব নালাগে, গাড়ীৰ তেল আৰু ড্ৰাইভাৰৰ হাজিৰা এ দিলে মানে হৈ গ'ল, ক' ক'ত যাব লাগে। সেয়া লৈ যাব।
উম্, উম্, হয়। সেনেকুৱা ভাল হয় কিন্তু।
অ'অ', ভালে হয়, এনেকুৱা কেতিয়াবা কৰিব গৈছানে? অ', গাড়ী লৈ
টো ভাল হৈছে।
মই একবাৰ তোমাৰ দুৰ্গা পুজাত গৈছিলোঁ, গাড়ী বুক বুকিং কৰি, ফেমিলি পুৰা ঘূৰিছিলোঁ, তোমাৰ ৰাতি ঘূৰিছোঁ। পুৰা ৰাত ভৰ ঘূৰিছোঁ, গাড়ীতে ঘূৰিছোঁ। চব জাগা ঘূৰিছোঁ, গাড়ী বুকিং কৰিকে।
অ', অ', হয় এনেকুৱা ভাল লাগে আৰু নিজৰ, নিজৰ গাড়ীৰ নিচিনা আৰু। সেইটো তুমি কৰিব পাৰা, ভালেই হয়।
উম্।
আৰু এটা এটা ভাল কি পাওঁ জানানে মই, সেইটোত মানে জানিব তোমাৰ দুজন তিনিজন মানুহ টো যাবই পাৰে আৰু পইচাটো তোমাৰ বেছি ল'লে, যেনেকৈ পাঁচশ টকা ল'লেও মানে তিনিজনে ভগাই কিনে দিব পাৰে ন। সিমান
অ', পাঁচশ টকা ল'লে মানে তিনিজনকে ভগাই কিনে দিব পাৰে।
হয় হয়, সেইকাৰণে আৰু ভাল লাগে অলপ।
উম্, সেইয়াই আৰু ভালেই দুশ পাঁচজন সেইকাৰণে ইমান বেছি নহয় নহয়, তোমাৰ চাৰি পাঁচজন মিলি কিনে এটা গাড়ীত গ'লে মানে। আৰু এটাইকেইজনৰ ভাগত ঠিককে পৰে ন দামটো। ইমান বেছি নপৰে আৰু কেতিয়াবা
অ', তোমাৰ এই বাইক আৰু এই যে স্কুটিৰ যে ৰেপিডো মাৰে, সেইটোৰ অলপ বেছি হয় চাগে ন, এইটোতো অকলে লৈ যোৱা।
উম্, সেইটো একে তোমাৰ কিলোৰ হিচাপত লয় ন তোমাৰ। অ', তোমাৰ
যে সেইটো তোমাৰ
অ', এক কিলোমিটাৰৰ তোমাৰ পাঁচ টকাকে লয়। এক কিলোমিটাৰৰ পাঁচ টকাকে লয়, দুই কিলোমিটাৰ তোমাৰ দহ টকা এনেকুৱাকে। তুমি এঘাৰ কিলোমিটাৰ গ'লে মানে অ'। এঘাৰ কিলোমিটাৰৰ চল্লিশ টকা, সেনেকুৱা কিলোমিটাৰ চাইকেল হয়, বেছি নলয় তোমাৰ। ঠিকেই লয়, যিমান হয় সিমানেই লয় আৰু।
অ', হ'লেও মানে ভালে হৈ দিয়া এইটো।
উম্, যেতিয়া আমাক প্ৰয়োজন হয়। যেতিয়া দেৰি হয়, তেতিয়া মানে ব্যৱ বহুত মানে হেল্প হৈছে, ডাঙৰে সহায় হৈ যায়। যি কি আমাক তাৰা কৰ'বাত যাব লগা হয়, ইমাৰজেঞ্চি সেনেকুৱা কাৰণে।
উম্, উম্।
দিয়া, ঠিক আছে দিয়া। দিয়া ঠিক আছে দিয়া, তোমাৰ লগত কথা পাতি ভাল লাগিল দিয়া।
অ', দিয়া মোকো ভাল লাগিল দিয়া। থেংক ইউ।
থেংক ইউ।